হেল্ল'।
হেল্ল' অঁ কোৱা?
আঁহ শুনা পাইছা?
অঁ কোৱা? অঁ শুনিছো কোৱা?
ক্লাছত নেকি?
আঁহ?
তুমি ক্লাছত?
কি' কৈছা?
আছা নেকি?
মই। ক্লাছত নাই মই অনলাইন কৰি আছো এইকেইদিন। ক্লাছত নাই নাই।
অ অ হয়। ভাত খালা
অ ভাত খোৱা নাই পৰঠা খালোঁ
অ আজি তালি গুৱাহাটী আহিলা ন তুমি
অ অ গুৱাহাটীতে আছো বৰ্তমান
বৃহৎ চাৰে ঘৰত গৈছিলা
উম উম বিহুত ঘৰত কৈছো হটো
অ তোমালোকৰ ফালেতো চাগে ডাঙৰকে হয় ন বিহু আপাৰ আচামৰ ফালে বহাগ বিহুতটো
অ আপাৰ আচামৰ ফালে বহাগ বিহুতটোতো ডাঙৰকে পতা হয় কিন্তু তটো মানে আমাৰ আ ঠাইখিনিত মাঘ ঘৰ বিহুতো ডাঙৰকে প হয় আৰু মানে আমাৰ ফালৰ পৰা লখিমপুৰৰ পৰা পাৰ হৈ এৰিয়াটোত মানে বহুত মাঘ বিহু মাঘ বিহু চব ডাঙৰকে বহুত ভালকে পতা হয়
অঁ বিশেষকে শিৱসাগৰৰত চাগে ন
অ অ শিৱসাগৰততো বাৰু মাঘ বিহুতো বহুত ডাঙৰকে পতা হয়
উম
উম
আহ ৰংঘৰ তাতে উম বহাগ বিহুৰ টাইমত নাচেও নেকি
উম উম বহুত খিনিয় ফাত বিহু বুলিও এটা আছে তেওঁলোকৰ
সাতবিহুত কি কৰে
ফাত বিহুত মানে তেওঁলোকে মই আজিলৈকে চাই পোৱা নাই কিন্তু মানে মই এনেই গম পাও যে পিঠা পনা বনাই মেলি বহাগ বিহুৰ একে লাষ্টৰ দিনটোৱে তেওঁলোকে ফাত বিহু বুলি মানে নেকি
অ
উম তাৰ মানে ভাত বিহু দিনাখন নাচে মেলে লাক আৰু আৰু এটা ধুনীয়া কনচেপ্ট আছে আমাৰ মানে গহপুৰ পাৰ হৈ ডুবিয়া বুলি জেগা অকন আছে ঠাই অকন
উম
সেই ঠাইখনত মানে গছ বিহু বুলি বিহু এটা পাতে
গছৰ তলত পাতে চাগে
গছৰ তলত মানে তে তাত মানে এজন মানুহ আছে বহুত ফেমাছে হয় বাৰু অ চবেই চিনি নাপায় কিন্তু মানে তথাপিতো গছ গছ পুলিৰ লগত যোনবিলাক মানে গছ গছনিৰ লগত যোনবোৰ মানুহ জঢ়িত আছে। তেওঁলোকে তেওঁওক বহুত ভালকে চিনি পায় তেওঁৰ নামটো মই ভালকে নাজানো? জানো কিন্তু কিবা গগৈ মানে উম ত' মানে সেই মানুহজনৰ ঘৰতে নাৰ্চাৰি আছে আৰু বহুত ডাঙৰ এখন নাৰ্চাৰি আছে। তেওঁ গছ গছনি বহুত ভাল বাই তেওঁ বহুত এৱাৰ্ডো জিকি থৈছে। নাৰ্চাৰী কাৰণে
উম উম
গুৱাহাটীতো মানে তেওঁক বহুতবাৰ এৱাৰ্ড দিয়া হৈছে গছ গছনিৰ কাৰণে ত' মানে তেওঁ পাতে গ তেওঁৰ ওচৰত পাতে গছ বিহু বুলি মানে তেওঁৰ সন্মুখৰ ফিল্ড খনতে পাতে। তেওঁ মানে যিমান খিনি অতিথি যায় সিমান খিনিকে অ এটা এটা গছ বুলি গিফ্ট কৰে আৰু লগত মানে সেই ঠাইৰ অ মাইকী মানুহ বিলাকে অ মূৰত মানে গামোচা বি বান্ধি এনেকে জেং বিহু পাতে।
অ অ হ মই উম উম বুজো বুজো, আছ ইয়াতেও আছে জেং বিহুতো কিন্তু বিহু গোটেইখিনি মেইন খিনিতো এনেও ধৰা শিৱসাগৰ লখিমপুৰ এইটো চাইদত বেছিকে হয় চাবাচোন।
অ অ লোক মানে শিৱসাগৰত চবতে তকে ভাল হয় মাঘ বিহুতটো মাঘ বিহুতটো মানে অ বিহুৰ দিনাখন মহ' যুঁজৰ পৰা ধৰি কণী যুঁজ হাঁহ যূজ এনেকা এনেকুৱা বহুত যুজ খেল পাতে তেওঁলোকে
আমাৰ নামনি ফালে নাপ পাতে ন
নামনি ফালে বহুত কম হয়।
বহুত
এতিয়া ধৰা বহাগৰ বিহুৰ দিনাখন আমাৰ সেইফালে নদী আছে। মানে গ গৰু। গৰু বিলাক। মানে নোৱাই মেলি। নদীলৈ লৈ যায় চব। গাঁৱৰ মানুহ মিলি
সেইটো ইয়াতেও কৰে কিন্তু উম ধৰা বাকী কেইটা বিহু আৰু ধৰা মানুহ বিহুৰ দিনাখনে তোমালোকৰ হেৰি কৰে ন চাগে।
আমাৰ মানে পিঠা পনা চব বনাই ডাঙৰক সেৱা কৰিবলৈ যায়। গামোচা পিন্ধাই।
উম মানে আমাৰ এনেকোৱা কৰে আগতে গৈছিল মই যেতিয়া সৰু আছিলো। কিন্তু এতিয়া মানে। সেনেকোৱা হৈছে কোনোবা ধৰা আলহী গ'ল তেতিয়াহে সেৱা কৰে আৰু সেনেকোৱা টাইপ। এনেই মানে নাযায় ডাঙৰক সেৱা কৰিব যাম বুলি গামোচাত দিম বুলি বিহান বিহান বুলি কয় নে তোমালোকৰ ফালে
বিহুৱান অ
বিহুৱান কয় ন অ আমাৰ এইফালে বিহান বুলি কয়। সেই বিহুৱান দিবও মানে নাযায়। মানে সে আৰু যদি ধৰা আহিছে তাত তুমি সিহঁতৰ ঘৰত ফুৰিবলে বিহুত ফুৰিব আহিছা তেতিয়া পাবা
আমাৰ মানে এনে বাৰু মানুহৰ বিহু দিনাখন বুলি নহয় দেই মানে কি হয় মানুহৰ বিহু দিনাখন মানে প্ৰথমতে এ গা চা ধুই আহি লৈ আহ ডাঙৰ জনক সেৱা কৰা যায় তেওঁক পিঠা পনা দি। উম জল পান ধৰা বৰা চাউলৰ জলপান কোমল চাউলৰ জলপান এনেকোৱা বিভিন্ন ধৰণৰ জলপান আগবঢ়াই মানে চবেই একেলগে বহি মেলি খায়। উম। তাৰ পিছত মানে গোটেই দিনতো তেনেকেই অল পাৰ হয় সন্ধিয়া সময়ত মানে যোন যোনখি নি মানুহ আছে ধৰা আমি খুৰা খুৰীহঁতকো সেৱা কৰিবলৈ যাও মানে ডাইৰেক্ট বিহুৰ দিনাখন ঘৰখনৰ পৰা সকলো মানুহে একেলগে ওলাই নাযায় মানে
অহ অ
মানে এটা নিয়ম মনা হয় যে বিহুৰ দিনাখন ঘৰখন উদং কৰিব নাপ
অ
উম হুচৰি গাবলৈ আহে ইমান লৰা ছোৱালী
অ আমাৰ ইয়াততো এইটো নাহে ন গাঁৱত। খুব বেছি ওলাই চাগে দুই এ তাৰপৰা এইটোৱে এয়া চিত তিটো আৰু নাই।
অ আমাৰ ফালেতো কিমান যায় আমাৰ আমাৰ এনেকুৱা হয় যে আমাৰ চ সকলো মানুহে গাঁওৰ সকলো মানুহে বিহু একে এমাহ তোমাৰ আগৰ পৰা মানে পঞ্চাশ টকীয়া এশ টকীয়া দুশ টকীয়া এনেকুৱা খুচুৰা বিলাক মানে জমা কৰিবলে ষ্টাৰ্ট কৰি দিয়ে।
অহ
মানে একে সৰু পাৰ্টি হলে পঞ্চাশ টকা। আগতেতো বিশ টকা দহ টকা দিয়ে। এতিয়াতো তো সেইবিল ইমান কমত নামানে। সেইকাৰণে আৰু পঞ্চাশ টকীয়া বাণ্ডেল এশ টকীয়া বাণ্ডেল দুশ টকীয়া বান্দেল এনেকে বান্দেল বনাই বনাই হৈ দিয়ে পইচা বিলাক।
অ কাৰণ যায় ন।
ঢেৰ যায় ধেৰ এদিনত দছটা‌ পোন্ধৰটালৈকে পাৰ্টি যায়।
উম
উম আকৌ গাঁৱৰ ৰাইজে মিলি একেলগে হুঁচৰি গায় সন্ধিয়া সময়ত।
অ
মানে কিছুমানে নাম কীৰ্তন গায় আৰু কিছুমানে বিহু গায়। মানে নাম কীৰ্তন গোৱা সকলৰ কাৰণে অ বাৰাণ্ডাতে এনেকে বস্তা পাৰি লৈ পেলাই তেওঁলোকক নাম কীৰ্তন গাবলৈ দিয়া হয়।
উম হম
উম তাত তেওঁলোকে মানে নাম ঘৰৰ কাৰণে গাই যোনখিনিয়ে নাম কীৰ্তন গায় তেওঁলোকে ব পইচা খিনি তুলি আনি ন ঘৰটোত নাম নামঘৰ ভাগত যি যি নাই যি যি আ কিনিব ল
অ কিনে আৰু সৰু খিনিয়ো চাগে খানাই খাই মই জনাত
অ সৰু খিনিয়ে খানা খায় আৰু মানে পইচা বিলাক ভগোৱা খুব কম হয়।
উম।
মানে ইমান ফূৰ্তিত মানে গোটাই মেলি আনে আৰু সেই পইচা কেইটাৰ লগতে ঘৰৰ পৰা আৰু কেইটামান পইচা যোগ কৰি নাইবাতো কিছুমানৰ এনেকুৱা হয় কম পইচা উঠিলে অ মা মাছ মাংস খিনি সেইখিনি পইচাই আনি ঘৰৰ পৰা দালি চাউল, হালধি কোনোবাই নিমখ কেনেকে লৈ যায়।
উম আনে দিয়া সেনেকে মইও পাইছিলো শুনিছিলো ল আৰু কিন্তু আমাৰ ইয়াত তাই কি কৰে জানা ধৰা প্ৰথম গৰু বিহুত দিনা আমাৰ একো নাথাকে। সেইদিনাখনে আমি স্কুলো বন্ধ নাপাওঁ ইয়াত। খোলাই থাকে। ত গৰ বিহুৰ দিনাতো গ'লো। সেইদিনা স্কুল টিস্কুল গৈ আহো। মানুহ বিহুৰ দিনাখন গৰু বিহুৰ পিছদিনাইতো মানুহ বিহু হয় ন অ মানুহ বিহু মানুহ বিহুৰ দিনাখনত মানে ঘৰত থকা যায়। কিন্তু আমাৰ ইয়াতে গুৱাহাটীতো বহুত ফাংচন সে হয় ন অ সেই কাৰণে মানে হুঁচৰি দল বোৰ ধৰা গুৱাহাটী হুচৰি দল খুব কমে থাকে ৰঞ্জিত দা ৰঞ্জিত দাসৰে থাকে ৰঞ্জিত দাস আছিল নে ছয় আছিল জানো তেওঁৰে থাকে আৰু ভাল। বাকী ধৰা নলবাৰীৰ ভাস্কৰ জ্যোতি বিহুৱ দল এইবোৰ আহে আৰু মেইনলি তোমালোকৰ আপাৰ অসমৰ উজনি অসমৰ ফালৰ পৰা ঢেৰ আহে। বিহুৱা দল বিহু
উম ধেই আহে
সেইবোৰ ষ্টেজতহে হয়। অ মানে চব ধৰা মেক্সি আৰু প্ৰায় ধৰা উ লতাশিলতটো বিহু সম্ৰাগী বিহু সেয়া বিহুৱতী সেবোৰ থাকে ন ন উ লতাশিল আৰু মাৰে এই দুখনত আমাৰ ঘৰত চান্দমাৰীৰ ওচৰ হয়। এই দুখনত জানা মই ৰাতিপুৱালৈকে এ সেয়া পাইছো হুঁচৰি দল মাৰি থকা শুনা পাও ৰাতিপুৱা আমি উঠো নহয় সেই মাইকত আহি থাকে। সেই ফালে বিহুৱা ফালে না- চি আছে চাউন পৰা আহি থাকে আৰু সেনেকুৱা। তাছত খাব মানে আমাৰ ইয়াতেতো চবে মানে বিহু চাব যাওঁ আৰু সেনেকুৱা টাইপ কিন্তু ইয়াতে তোমালোকৰ যেনেকে পুৰা নিয়ম চীৰে হেৰি কৰে যে ইয়াতে ইমান কৰা নহয় কাৰণ দূৰে -দূৰেও থাক থাকা যায় ন' এতিয়া মোৰ মামাহঁতৰ ঘৰ হ'ল নলবাৰীত আমি ঠাকু ইয়াত ত' হয়, বিহুত টাইমত বিহুৱান দিব আহিব লাগে কিন্তু, গোটেই কেইটাও আহিব আৰু কি হয় নিজ নিজৰ গাড়ী লৈ আহিলেহে আহিব পাৰিব বেলেগ গাড়ীত ধৰা তেতিয়া বাছ চাছো ইমান নচলে ন' চবে বিহু বুলি বন্ধই কৰি থৈ দিয়ে মেক্সিমামে। আৰু বেলেগ মানুহক কো ভাড়া কৰি আনিব নোৱাৰে কয় যে বিহুৰ দিনা ন 'আৰু ওলাই যাম নে আজি নাহ
মানে সেইটোয়ে বিহুৰ কেইদিন আমাৰ মানে কি হয় বেছি দূৰলে বাৰু আমাৰো যোৱা নহয়। খুব বেছি বাৰ কিলোমিটাৰ তাৰ তেৰ কিলোমিটৰ লৈকে টেভেল কৰা হয় তাতকে বেছি উম দীঘলীয়া ট্ৰেভেল আমাৰ কৰা নহয় বাৰু দেই।
উম
মানে কি হয় ওচৰতে থকা মানুহখিনিকহে এ' বিহুৱান দিয়া হয়। দূৰত থকা মানুহখিনিক মানে পিছত লগ কলে থৈ দিয়া হয়।
থৈ দিয়া যায় উম - উম।
নাম লৈ -লৈ মানে থৈ দিয়া হয়।
উম পিছত দিয়া যায় আৰু
ঠিকে আছে অ'পিছত কথা পাতিম।
অহ, দিয়া।
উম